অহ কত আছা?
ঐ মই, এতিয়া বৰ্তমান ঘৰতে আছোঁ বাৰু।
অ ঘৰতে নেকি? অ এই তাকে বোলো, বহুত দিন ফোনে কৰা নাই। খবৰটো ল'বলে আৰু, কি কৰি আছ। মই তো আহিলো এতিয়া, উৰিষ্যা আহিলো মই।
উৰিষ্যা।
উম।
অ কিবা ফুৰিব গৈছে নে, কিবা কামত।
তাত মানে মই দুইটাই কৰিব গৈছো মানে, প্ৰথম কথা, কথাটো হ'ল যে মই মানে পুুৰী, পুৰীৰ মন্দিৰটো মানে যোনটো আমাৰ আছে, সেইটো জগন্নাথ মন্দিৰটো, অ' সেই বছ বস্তটো মানে মোৰ বহুত বছৰৰ পৰা মোৰ এটা সপোন যে মই সেই মন্দিৰটোত যাই এটা মানে সেৱা ল'ম ভগৱানৰ ওচৰত।
আহ, হ, হ।
ফাৰ্ষ্ট কথাটো সেইটো আৰু দ্বিতীয় কথাটো হ'ল যে তাত পুুৰীৰে মানে অ ওচৰত মই ভাবিছিলোঁ এখন এই দোকান লগাই দিয়ে যে মানে এইবিলাক মন্দিৰৰ বছ সৰুকৈ এখন তাত মানে মোৰ ঘৰৰো মানুহ আছে কেইটামান ত' সেইকাৰণে এই মানে চিনাকি উলিয়াই মই ভাবিলোঁ তাত উ সেইখন কৰা যাব আৰু
ইয়াতো কৰিব পাৰিলি হয় অসমৰ
উম ত' সেইটো হয়। অসমতো পাৰি কিন্তু মানে মোৰ মানে অলপ, অলপ বাহিৰত ওলাব মানে মন গ'ল। বেলেগ ৰাজ্যৰ অলপ বস্তুবোৰ মানে অনুভৱ কৰিব সেইটো মন গ'ল।
অ, ঠিকে আছে, ঠিকে আছে।
তোৰ ক'ত কি কৰি আছ এতিয়া?
এ মই একো কৰা নাই এতিয়া, এনেই হে আছোঁ।
এনেই আছ নেকি?
খেতি বাতিত। খেতি ছিজন, উম। সটো কৰিছোঁ এইবাৰ ব অলপমান।
কি কৰি আছ?
এতিয়াতো তোৰ হেৰি বাৰিষাৰ ধান ধানেই আৰম্ভ বাৰু এনেইতো মই অলপ হেৰি লগালোঁ এই আমাৰ তোৰ অকণমান অৰুণাচলৰ পাত মানে ছাইড হৈ যায় ন?
অ, অ।
অলপ মাটি লিজত লৈ এতিয়া এটা এভো কাদো যে
অঁ অঁ।
তাদ মানে হেৰিটো বহুত মানে ডিমাণ্ড বাঢ়ি আছে নহয় এতিয়া।
এভো গাদো তো ন? অ'
সেইকাৰণে বোলে মাটিটো ভাল বোলে তাত অ' অকমান ভাল বুলি কলে তা'ত সেই তেনেকুৱা অলপ মাটি লিজত লৈ এভিঘামান লগাইছোঁ।
এ ভালেই বস্তুতটো চাগে আমাৰ ইয়াত মানে সেই বস্তু ডিমাণ্ডো আছে চাগে এতি এ দামী হয় ন।
অ', বস্তুটো তেনেকৈ উঠিবলৈ বেচাত তে মানে মইতো বাহিৰলৈ পঠাম বুলি ভাবিছোঁ আৰু
অ', অ',।
উম আৰু সেইখিনি সেইটো সেইটো কৰিলোঁ আৰু অলপ তোৰ হেৰি লগালোঁ আঙুৰ লগাইছোঁ আঙুৰ।
আঙুৰ লগাইছ কোনটো আমাৰ সেউজীয়াটোনে ক'লা এইটো।
ক'লাটো ক'লাটো সেউজীয়াটো আমাৰ ইয়াত অকণমান দিগদাৰ আছে মাটিটো ক'লাটো বোলে ক'লাটো কাৰণে বোলে পুৰা একদম ক'লাটো নহয়। তোৰ এটা যে এনেকা গ'ল গ'লকে বাকলিটো ডাঠ
উম, উম গম পাইছো গম পাইছোঁ।
সেইটো বস্তু সেইটো আগতে ঘৰত এজোপা আঙুৰ গছ আছিলে আমাৰ। সেই আমি তেতি তেতিয়া মানেতো ইয়াত এইবোৰ গোল গোল খীৰ আঙুৰটো ওলোৱাই নাই তেতিয়া ততিয়া মানে আমি আঙুৰ বুলি ক'লে তেতিয়া সেই লাহে লাহে ক'লা আঙুৰটো আহিছিলে আৰু এনেকুৱা এই সেউজীয়া আঙুৰটো আৰু তাৰপিছত আমাৰ ঘৰত সেই আঙুৰটো হৈ গ'ল আঙুৰটো হৈ যাওঁতে মানে সেই বস্তুটো আচলতে খাবলৈ আমাৰ ইয়াত এই যে খাবলে আঙুৰটো বৰ এটা ঠিক নহয় অলপ টেঙা হয়
টেঙা হয় ন।
অ', কিন্তু বস্তুটো তোৰ অ',। অকণমান বেলেগ ধৰণে বা অকণমান বৈজ্ঞানিকভাৱে কৰিছোঁ।
অ', অ'', অ',।
উম তাৰপিছত তোৰ হেৰি মোৰ মানে এটা মন এটা আছে আগৰ পৰাই এটা প্ৰডাক্ট আৰু ধৰি লওক এতিয়া হোৱাইন ওৱাইন।
উম।
তেনেকেতো এই অৰুণাচলৰ এখন ফাৰ্মৰ লগত মানে কণ্টেক্ট হৈছিলে। তেওঁলোকে সেইবিলাক বস্তু এই আঙুৰৰ বা আনাৰসৰ এনেকৈ হেৰি কৰে।
আচ্ছা, আচ্ছা উম, উম।
সেই তা তালৈ দি দিম বুলি ভাবিছোঁ আৰু।
নাই, নাই ঠিকেই কৰিছ বাৰু বস্তুটো কাৰণ আমাৰ ইয়াত যিহেতু সেই বস্তুটো ইমান সেই নাই ত' বাহিৰত পঠাই যিয়ে নবনাওক আৰু বস্তুটো ভাল হ'ব লাগে আৰু।
আৰু তাৰ লগতে আৰু এটা কাম কৰিছো মই এতিয়া
উম।
থেকেৰা দুজোপামান আছিলে আগত ঘৰত থেকেৰা বৰ থেকেৰাটো যোনটো আমি বহাগ বিহুত ব্যৱহাৰ কৰোঁ
উম, উম, উম।
সেই বৰ থেকেৰাটো মই মানে ইয়াত দেখিছোঁতো থেকেৰাটো আমি দেখোন শুকুৱাই যদি থৈ দিওঁ।
উম।
সেই বস্তুটো চেল্ফ লাইফ মানে যোনটো বস্তু বেয়া নোহোৱাকৈ বহুত দিন থাকি যায়।
বহুত, বহুত বছৰ থাকি যাব। বহুত দিন মানে আৰু সেই বস্তুটোত থেকেৰা বস্তু টো মানে এনেকুৱা বস্তু মানে, তোৰ দেহৰ গৰমৰ দিনত মানে বহুত ভাল লাগে এইটো। তৰ আমি আমি চৰ্বত বনাই খাব পাৰো, মাছৰ টেঙা বনাই খাব পাৰো। এনে আলুৰ লগতো এখন, তই এখন কিবা এখন বনাই খাই দিব পাৰ। মানে হান হানি নকৰে মানে তই বহুত খাই দিলেও মানে হানি নকৰে এই বস্তু
অ' তেনেকে আগ আগতে যেনেকেতো ধৰি লও হেৰি আছিলে। এইয়া ৰাচনা- চাচনা পেকেট পাই যে সেই তেনেকুৱা এটা পেকেজিং কৰো বুলি ভাবিছো।
অ' সেইটো সেই বস্তুটোও ভাল কিন্তু যদি নিজাববীয়াকে অলপ যদি ঘৰ-চৰ ব এটা বনাই মানুহ দুজনমান লগাই বনাব পাৰ, কেটেৰিং-চেটেৰিং অলপ সেই বস্তুটোত খালি তোৰ সেই এপ্ৰ সেইটো লাগিব আৰু এফ এছ এছ আই আমাৰ এইটোৰ।
অ' সেইটো সেইটো উলিয়াব লাগিব বাৰু নহ তাৰ এতিয়া অকণ তাই ত তাই তাক কৰি আছো অলপ ওচৰে পাঁজৰে দিছো মানুহৰ কেনেকুৱা হেৰি আহে কেনেকুৱা ভালেই পায়নে, বেয়াই পায়। সেইটো যদি সেই কৰি ল'ব পাৰো তেতিয়া মানে মই এফ এছ এছ আইটো এইটো এপ্লাই কৰি দিম।
অহ। নাই বস্তু বিলাক ভাল ভালে লাগিছে, তোৰ কামবোৰ মানে নিজে নিজাববীয়াকে ঘৰতে যদি কৰিব পাৰিছ ডেকা ল'ৰা, আমাৰ আজিকালি ভাবা যায় যে বাহিৰত তলাই আমাৰ লাভটো বেছি কোম্পানী এটাত সোমোৱাই কিন্তু সঁচাকে যদি ভালকে কৰো আমি। খেতিটো আমাৰ লাভ আছে, ভালকে যদি কৰিব পাৰো। খালি আমি বৈজ্ঞানিক আজিকালি আমি শিক্ষা, দীক্ষাত থকা ধৰা বৈজ্ঞানিক দিশতটো চাব লাগিব বৈজ্ঞানিক ভাৱে আমি কৰিব লাগিব কিছুমান বস্তু, যেনে মাটিৰ যিটোৰ আমাৰ, মা তিৰ যিটো আমাৰ টেষ্টটো কৰিব লাগিব তাত কিমান উৰ্বৰতা সেইবিলাক পাৰি নহয়। তাৰপিছত কিছুমান বস্তু আজিকালি আৰ্টিফিচিয়েল ইন্টিজেঞ্চ এইবিলাক ইউজ কৰিও কিছুমান বস্তু উলিয়াই ল'ব পাৰি কি কি কৰিলে ভাল কোনটোত সেই
এতিয়া মানে কিমান, কিমান দূৰ সফল হওঁ নাজানো আৰু
নাই, নাই আশীৰ্বাদ আছে, আশীৰ্বাদ আছে। ভাল কাম, সদায় ভাল কাম আগুৱাই যাবি। বাকী ময়ো মানে যোৱা বছৰ হেই কৰিলো তোৰ অ' সৰিয়হৰ মানে দুই দুইবিঘা মানে মানে মই সৰিয়হ লগালো মানে আমাৰ ফালে মানে সেই সৰিয়হটো বহুত ধুনীয়াকে হয় মানে। আৰু মানে সেইটো চবতকে কম কষ্ট কৰা খেতি মানে এটা। সেই বস্তুতটো গম পাওনে মানে কি হয় তই মানে ফাৰ্ষ্ট হাল লগাই তই মাটিতো ঠিক কৰাই ললি হা ঠিক কৰাই লোৱা পিছত পিছত মানে তই আহ গুটিটো অ' ফাৰ্ষ্ট মানে তই সাৰটো দি দিলি, যি ইউৰিয়া সাৰ থাকিলে অলপমান সাৰ কেই কিলো মান সাৰটো দিয়াৰ পিছত তোৰ নেক্সট কামটো হ'ল তই ছটিয়াই দিলি। গুটিখিনি তাৰ পিছত তৰ আৰু বেলেগ কামেই নাই।
সেইটোৱে, সেইটোৱে।
একদম, একদম যেতিয়া দুই, তিনিমাহ পিছত যেতিয়া বস্তুটো ডাঙৰ হ'ব। এ উঠাই লৈ দুজনমান মানুহ লগাই বা নিজে হ'লেও বা আজিকালিতো মেচিনত মাৰি দিব পাৰি ডাইৰেক্ট ত' মাৰি দি মানে তেলটো ধুনীয়া আৰু মানে আৰু ঘৰৰ তেল। সেই বস্তুতটো মই এটা ভাবি আছো যে ভাবি আছিলো। আগতে যে মানে যিহেতু মানে আমাৰ গাঁওখনত মানে সেই সৰিয়হৰ বস্তুতটো প্ৰডাক্চনতটো বহুত বেছি সেই বস্তু মই যদি তেল হিচাপত নিজাববীয়াকৈ এটা ব্ৰেন ছিষ্টেমত একদম
ব্যৱসায়িক ভাৱে অ ব্যৱসায়িক ভাৱে তই এইটো কৰিব পাৰ তহঁতৰ।
খালি অ' আজিকালি মানে তেলবোৰ কি হৈছে বহুত বেলেগ-বেলেগ বস্তু মিহলি কৰি মানে বিকে মানে। পিয়ৰ বুলি কয় মোৰ বস্তুটো হ'ল যে মই ভাল তেল খুৱাম ৰাইজক এনেকুৱা এটা মোৰ এটা বস্তু এটা আছিলে।
অ',
মানে পইচা লগোৱা মানুহৰ অলপ কম পালো অলপ পইচাটো বোলে সহায় কৰাই। এনেকুৱাকে কম সুতত এনেকুৱা মানুহ মানে সেই বস্তুতটো পালে মানে মই সেইটোতে লাগিলো মই উৰিছো।
সেইটো অ' সেইটো কিন্তু নোৱাৰা নহয় পাৰ কিন্তু দেই। বস্তুটোতো অলপ মানুহ বিচাৰিব লাগিব খালি সেই পইচা লগাবৰ কাৰণে।
সেই-সেইটো কাৰণত মই ভাবিছো প্ৰথম উৰিষ্যাৰ পৰা। অলপমান পইচা অলপ গোটাই লওঁ এবছৰ মান তাৰপিছত মোৰ মানে সেইটোৱে মানে মোৰ সেই বেলেগ কাম কৰিব মন নাই এই ঘৰতে কিবাকে এখন, ফাৰ্ম এনেকুৱা কিবা এখন বনাই। দুজনমান মানুহক কামতো লগাব পাৰিম।
মোৰ সেইটোয়ে মনটো সেইটোৱে মানে এনেকে খুলি ভা নিজৰে বস্তু খাম। নিজে যদি মানে আমি যেতিয়া যদি আত্মনিৰ্ভৰ হৈ থাকিব পাৰোঁ সকলো ক্ষেত্ৰতে, খোৱা বোৱা পৰা আৰম্ভ কৰি তেতিয়া দেখোন নালাগেই বেলেগ
নালাগে আৰু বেলেগ-বেলেগ সুখ নাই নিজা নিজে নিজৰ মালিক। নিজে নিজৰ যেতিয়া ভালকে কাম কৰো তেতিয়া মানে বস্তুবোৰ ভাল। কে আগবাৰে। মানে মোৰো সেইটো আছে মানে নিজাববীয় সেইটো বস্তুটো কৰি ভাল লাগে। উ আৰু তাৰ উপৰি মানে গাঁৱৰ দুজন মানক যদি মই যদি নিয়োজিত কৰিব পাৰো।
এতিয়া সেই তই বাহিৰত গৈছ অলপ শিকি মেলি আহ অলপ কিবা কিবি তাক গম পাবি।
এই ৰবিহা মইতো অলপ গধূলিকে কৰিম নহ'লে।
ঠিক আছে ঠিক আছে হ'ব দে।